নমস হেল্ল' এয়া ওলাই আহিছোঁ ৰ'বা। এনেই ৰাস্তাত খোজকাাঢ়িবলৈ।
উম, পিছে কেনে, মই এই পৰিলোটোত এবাৰ পৰা খোজকাঢ়িব আহিছিলো।
অ', তুমিও উলাই আহিছা?
অ', কিমান ঘৰত সোমাই থাকিবা আৰু।
সেইটোৱে, বাউ।
পিছে দিনকাল কেনেকুৱা চলিছে
ভালে ভালে
অহ অহ কিবা কৰি আছানে এতিয়া এ মোৰ কি কৰিবা আৰু চলিব লগা চলি আছে আৰু
অ মই এই লৰব ওলাই আহোতে লগৰ এটা পাইছোঁ এতিয়া আৰু ৰখিছো আকৌ এ লগত যাওঁ চাগে এবাক ওলাই
উম
তুমি কি কৰি আছা
মই এনেই আগফালে অকণমান খোজকাঢ়িব আহিছিলোঁ তিনিআলিত
অহ অ কাঞ্চা দোকান খোলা আছে নে? আছে লগতে এ দোকান লগাম মই এপাক এ ভোক লাগিছে কিবা এটা খাই আহোগৈ।
অ পিছে ঘৰৰ খবৰ ভাল?
ভালে ভালে। তোমাৰ? কোৱা কোৱা কি কৈছা অ কোৱা।
তুমি পিছে গম পোৱা নেকি ঘৰৰ যে তুমি অকণ দূৰত যাবা নেকি মাতটো অকন আহি আছিলে নেটৱৰ্কটো অ, এ গম পোৱা নেকি যে, আমাৰ গাঁৱত তোমাৰ আম চাম এনেকে আমলখি চামলখি, কি ক'ত পায়।
এ আমাৰ এই গাঁৱৰ স্কুলখনত পাই যাবা।
অ দুই দুই কালি তোমাৰ লে, লেঠা আছে নেকি বাৰু বিশেষ।
কাইলে নাই বাৰু
অ তেনে ওলাবা যাবা নেকি এপাক ধুনীয়াকে নদীৰ কাষত যাম।
অ অ ঠাণ্ডা চাণ্ডা লৈ গৈ পেলাই বহিব পাৰিম তাত নদী কিনাৰত উম, পাৰি গছৰ তলত বহুত গৰম দিছে ন ভাল হ'ব। তুমি তেনে কালি মোক। জনাই দিবা।
অ' মই জনাম কি কৰি আছা এতিয়া?
মই তোমাৰ এই খোজকাঢ়ি আহিলোঁ কৈছোয়ে। লগৰ কেইটা পাইছিলোঁ। সিহঁতকেইটা গ'ল অ'
ভাইটিৰ পৰীক্ষা হৈ আছে ন?
উম।
উম, ভাইটি ক কি
এবাৰ মেট্ৰিক দিব সি তোমাৰ এনে টেষ্টত হৈ আছে।
অ অ সি পঢ়াত ভালেনে পিছে? উম মোৰ ভন্টি এবাৰ নাইনত পাইছে।
নাইনত ন অ।
অ', অ', সি পিছে হেৰি কত পঢ়ি আছে?
এই তোমাৰ হেৰি এই উম এই জাতীয় বিদ্যয়ালয়ত পঢ়ি আছে।
তুমি মোক এটা কথা কব পাৰিবা নেকি? যে তোমাৰ ভণ্টিক মোৰ মেট্ৰিক পাছ হৈছে ক'ত দিলে ভাল হব চাগে।
মেট্ৰিক পাছ কৰাৰ পিছত। তুমি দৰঙত দিব পাৰা।
উম দৰঙত দিলে ভাল হ'ব ন।
উম ভালেই হ'ব।
অঁ', অঁ', অঁ',।
সেইখন ভাল দে বাৰু এতিয়া। টো সেইয়া নিজৰ ওপৰত কথা নিজে ভাল থাকিলে যতে নকলে ভালে হ'ব।
অ'। তুমি অকণ বেয়া নোপোৱা যদি অকণমান দেৰিলৈকে কথা পাতিম ন আজি। তোমাৰো এনে বিশ হিল লেঠা নাই নহয়।
নাই নাই মই এনে আছো।
উম। এ ভাইটি তাই মানে নাইন টেনত মানে এবাৰ এডমিচন ল'ব আৰু মানে।
অ', কিহে নাই অহা বছৰহে পাব। চাগে টেন এডেন নাই ন য এতিয়া।
অ', অ', সিও অহা বছৰতে দিব ন?
এই এতিয়া টেনত টেষ্ট চলিছে উম মেট্ৰিক অহা বছৰ তম ফেব্ৰুৱাৰী মাৰ্চ মানত হ'ব চাগে।
অ', এনেই টিউশচন ক'ত দিছা তাক?
টিউচন এই চেণ্টাৰত এটা কৰে গাঁৱতে এটা কৰে। দুটা কৰে অ', ভালেই পঢ়া উম ঠিকে আছে বাৰু।
অ', তাত দিব পাৰি মানে ন তেনেহলে।
আহ পাৰি পাৰি তুমি চাবা খুলি কৈ মানুহক যত ভালক হয় তাতে দিবা বাৰু।
অ', অ'।
উম।
কথা এটা সুধিম ভাবিছিলো। যদি ব্যস্ত নাই যদি দুয়ো ক'ৰবাত যাবা নেকি ক'ৰবাততে?
অহ'ধেইট তেই মইয়ো বহুত দিন তোমাৰ মন্দিৰ যোৱা নাই যাম বুলি ভাবিও আছিলোঁ বাৰু।
অহ' গৈ আহ তোমাৰটো অসুবিধা নাই নহয়। ন অ' ওলাবা তেনে তোমাৰটো অসুবিধা নাই বোলোঁ।
দে আগদিনা জনাই দিবা।
আহ আহ এই তুমি হেৰি
পিছে লগৰ এটাক ফোন কৰি আছিলে ৰতনে।
আহ, এতিয়া নালাগে দিয়া। মোকো মাৰিছিলে, কমপ্লিট কৰি লোৱা। উম! এতিয়া পিছে হেৰি তুমি মেট্ৰিক ক'ত দিছিলা? মই এইখিনিতে পদূলি খিনি পাৰ হৈছো আৰু।
অ' অ' মই সেই দোকান পাইছোহি।
তুমি হেৰি কি বুলি কয়, মেট্ৰিক ক'ত দিছিলা?
মেট্ৰিক মই তোমাৰ এই কলেজৰ পৰাই দিছিলো।
আহ।
তুমি?
মই তোমাৰ এই ঘৰৰ ওচৰতে।
আহ।
আহ।
ল ন?
অ' ক'তনো পঢ়িব পাৰিবা ইমান এটা আৰ্থিক
এ একো নাই মই মোক মোৰ তোমাৰ এই মানকে এইটোকে মই, স্কুলতে পঢিছোঁ আমাৰ গাঁৱৰে।
অ তাকে এতিয়া ঘৰখনৰ ময়ো একমাত্ৰ লৰা কি কৰি কেনেকে ঘৰ চলাম তাকে ভাবি থাকো, আৰু এতিয়া ইমান এটা হাতত পই পইচাও নাই ভালকে কিবা এটা ব্যৱসায় কৰিবলে।
সেইটোয়ে একো নাই চবেই এটা টাইমত। ভালে যাব।
অ, ব্যৱসায় তোমাৰ আম চাম এখন খোলা হয় ভাল আছিল নেকি ন উম,
এই তুমি কি মই কৰিম ভাবি আছো বাৰু
আহ পিছে কি কৰিবা।
মই তোমাৰ হেৰি এই দোকান ৰুম কেইটামান বনাই আছো।
অ,
সেইটোয়ে কওঁ নেকি।
দুয়ো যদি, মিলি তোমাৰ দোকানখন যদি ডাঙৰ কে দিব পাৰোঁ তেনে, ভাল হ'ব ন।
অ, নাই ৰুম পাঁচটা বনাইছোঁ, কেইটামান ভাড়া দিম, আৰু দুটা ৰুমত মই খুলিম, এটাত গেলামালৰ এখন খুলিম এটাত আৰু মাংস কটা দোকান খন।
অ, তাত মই এটাত ভাজি পাচলি দি, দিম নেকি বাৰু। মাংস, ভাজি পাচলি তাত থাকিলে ভাল হ'ব ন। উম, উম। তুমি মাংস কাতি থাকিলে, আমাৰ ভাজি দি থাকিলো।
অ, অ।
লগতে যেতিয়া, আমি তোমাৰ কি বুলি কয়, ফাৰ্ম খুলি, যদি মুৰ্গী, চৰ্গী পুহিব পাৰোঁ ভালেই হ'ব।
উম, উম।
উম।
তুমি তুমি, এতিয়া কি খানা পিনা বনাই আছে?
অ, তোমালোকৰ।
আমাৰ বনাই আছোঁ মাংস অকণ নিলোঁ।
অ।
টো, এতিয়া বনাই আছো বাৰু, মই ওলাই আহিছো এনেই ৰাস্তাৰ ফালে।
উম। তোমালোকৰ এইফালে এনেই এ, নামঘৰ ক'ত, ক'ত আছে এনেই?
আমাৰ, আছে গাঁৱৰ মাজত নামঘৰ এটা আছে। ওচৰতে আৰু, এই ঢেৰ কাম আছে। আছে বা উচৰে পাজৰে।
অ। এনেই যোৱা নোযোৱা, তুমি যোৱা নোযোৱা?
যাওঁ, মই। যাওঁ কেতিয়াবা, কিবা, কিবি পাতা থাকিলে, তাত কাম। সবা খব কিবা কিবি মানে, তোমাৰ এই কিবা পাতে ন ৰাইজৰ।
অ।
তেতিয়া যোৱা হয়। আৰু এনে চাকি জ্বলাবও যাও বাৰু।
হু, হুঁচৰি অ', পালেহি আৰু ন।
অ' অ' হুচৰি সিদিনাখন গৈছে আকৌ অহা বছৰলৈ আহিব ক'ত তেতিয়া আহিব
অ' অ' অ' থেত অহা বছৰতে আহিব ন উম অহ গোটাই তুমি গৈছিলানে নাই
গৈছো গৈছো,
অ' মই গৈছিলো বাৰু এদিন উম তুমি এনে কি কি খাই ভাল পোৱা,
কি কৈছা
তুমি কি কি খাই ভাল পোৱা,
মই কি কি খাই মানে, অ' কি কি মানে কি আৰু যিয়ে মানে এনেকাে নাই আৰু জি এইটো ভাল পাওঁ, খাও চব, ফেভাৰেট বোলা অপশচনটো নাই,
উম।।
কিনো আজি পাওঁটাকে, স
উম
পিছে দিয়া হেৰি, সেৰি, উম তুমাৰ ৰবা,
তুমি এতিয়া পিছে হেৰি কাইলে ফ্ৰী আছো তুমি,
মই আছো ওলাবা তেনে কাইলৈ কৰ'বাত যাম,
অ' অ' হব
অহ উম।।
অহ।।
উ কাইলৈ অ' শুক্ৰবাৰ কাইলৈ মোৰ কাম আছে কাইলৈ নহয় কাইলৈ নহয়
অ' এনেই অহা যোৱা কেনেকে কৰি আছা কলেজত পিছে
মোৰ তোমাৰ স্কুটি আছে স্কুটি লৈ যাওঁ
অ' স্কুটি এখন এনে লব লবলে চাগে কিমান মান অ' পইচা
এ তুমি কি হৈছে। তেনেহলে তো কমতে হৈ যাব, অ।
অ, ছেকেণ্ড হেণ্ডে লব লাগিব ইমান এটা আৰ্থিক ব্যৱস্থাও ভাল নহয় ন।
উম, পাই যাব বিচাৰিব লাগিব ভাল কণ্ডিচন এখন চাই পেলাই কমত লৈ থৈ দিলে আল্লাহাপুৰ। বেছি কমত চালে আকৌ কণ্ডিচন বেয়া হলে বেয়া দিগদাৰ আছে। পিছত বনাই খুজিব লাগিব হে কানে
এতিয়া তুমি কি বুলি কয়, উম। কেতিয়া মানে ব্যৱসায় গাড়ীত, গাড়ী নায়েই গাড়ী ল'ম বুলি ভাবো ভাবিহে আছো।
নহয়- নহয় চাৰিচুকীয়াৰ কথা কোৱা নাই, এই তোমাৰ বাইক
অ বাইক বাইকখন আছে এইখন অকমান বেয়া হৈ আছে মানে পইচাৰ কাৰণে পেলাই থৈ দিব লগা হৈছে বনাব হোৱাই নাই পইচা কাৰণে।
কি বেয়া হৈছে?
সেয়া মানে তেনেকে তোমাৰ মবিল চব চেঞ্জ কৰা হোৱা নাই, উম।
ঐ এইফালে আহ। সেই কথা কোনডখত ঐ কি কথা ক না অঁ। অ, ধই ল দুই লক কথাটো শুনি ল, বাহিৰা কথা।
হেল্ল'।
অ, ৰ'বা। এই লগৰ এটাই মাতি আছিলে।
অকমান সময়ে আছে আৰু খা অলপ সময় বনাৰ পিছত মইও এইফালে যাব লাগিব। মইও বোলো অলপ সময় পাতা ছত। এফালে যাব লাগিব বোলো। ঘৰ বস্তু আনিবলৈ
অহ,
উম অকনমান সময় বাট।
মই এতিয়া হোৱাটছএপ খুলি, হোৱাটছএপত দিব নোৱাৰোঁ। হাট চবা মানে নো তুমি এতিয়া কৰ তেয়া এয়া ৰাস্তাতে আছে না ঘৰত গ'লা
ৰাস্তাতে আছো তুমি
অ'
ৰাতিপুৱা তুমি বেয়া নিবা যদি ৰাতিপুৱ ৰাতিপুৱা ওলাবা নেকি, বাৰ খোজ কাঢ়িব ৰাতি, কেতিয়াৱা ৰাতিপুৱা খোজ ককাঢ়িব ওলাবা নেকি
ৰাতিপুৱা মই তোমাৰ যাম,
অ' খোজ কঢ়িলে ভালো আব গাটো এক্সাৰচাইজো হৈ যাব কনো উম সোনকালে উঠে ভালে
আহ যাব লাগে ভাই ৰাতিপুৱা ৱকিং কৰিবলৈ সিহতটো মানে বডি ধুনীয়া হৈ থাকে
আহ
খোজ কঢ়িব কেতিয়াবা যাওঁ বাৰু সোনকালে খাই পালে নহলে নাপাও এই সোনকালে খা
তেনে সোনকালে উঠিবা কালি আহ মই কৈছে তোমাক জনাম তেনে ন
উম
উম।। এয়া অন অ'
উম হ'ব দিয়া কাইলৈ লগ পাম কোনে খেল খেল,